হয়, নমস্কাৰ। হয় আজি আমি, পোহনীয়া জীৱ জন্তুৰ ওপৰত কথা পাতিম বুলি ভাবিলোঁ আপোনাৰ লগত।
হয়, হয়, নিশ্চয়।
আপুনি ফ্ৰী আছে নে?
হয়।
হয়। পোহনীয়া জীৱ জন্তু, আপুনি কি কেনেকুৱা বুলি ভাবেনো আপোনাৰ মতামত।
পোহনীয়া মানে কি আমি কি মানে, জন্তুবিলাক হৈছে আমাৰ ঘৰত যোনবিলাক আমি পোহোঁ।
ত' সেইবিলাকে হয়, নহয় জানো?
হয়।
হয়। তো, যেনেকৈ আমি ঘৰত পোহা জন্তুবিলাক হৈছে, আমাৰ গৰু, ছাগলী বা আমাৰ, আৰু যেনেকৈ গা এতিয়া, আজিকালি মানে আজিকালিটো মানে ক'ব গ'লে, অসমৰ জনসাধাৰণে আগ আমাৰ যোনটো গাহৰি বুলি কয়, গাহৰিও আমি পোহোঁ ঘৰত। তেনেকে গৰু গাহৰি, বা আমাৰ ছাগলী, আৰু তাৰ উপৰি আমাৰ আছে, থাকে মহ মহ পোহোঁ আমি, তাৰোপৰিও আছে আমাৰ যেনেকৈ, আমাৰ কুকুৰ কুকুৰ থাকে, আৰু এনেকৈ মেকুৰী কুকুৰ এইবিলাকো থাকে আৰু, তো আৰু আছে, আমাৰ যেনেকৈ চৰাইবিলাক আছে, ত' আমাৰ হাঁহ বা, কুকুৰা, মুৰ্গী, এইবিলাকে মই পোহোঁ। অ', তাৰ তাৰোপৰি আমাৰ ঘৰত আজি মানে, আগৰ পৰাই যোনটো দেখা পাইছোঁ আমি, মইনা চৰাই, বা বাথৌ, যিটো ভাটৌ, চৰাই সেইবিলাকো আমি পোহোঁ ঘৰত। ত', সেইবিলাকে আমাৰ পোহনীয়া, আমাৰ জীৱ জন্তু, বা আপোনাৰ চৰাই চিৰিকটি চিৰিকতি, ত ', এইবিলাক পোহাঁটো দেখা পাওঁ আৰু আমি, ত' আমাৰ ত' আপুনি গম পাইছে চাগে মানে, আমাৰ প্ৰথম, যোনটো আমাৰ পোহনীয়া জন্তু বুলি ক'লে, আমাৰ কুকুৰকে কৈছিলোঁ আমি। কুকুৰে মানে আমাৰ প্ৰথম আমাৰ মানৱ মানৱ জীৱনত মানে মানৱ মানুহবিলাকৰ। পোহনীয়া জন্তু বিলাক আমি কুকুৰকে খুৱাও তো কুকুৰ। কুকুৰে মানে আগতে কুকুৰৰ যোনটো জাতটো আছিলে। সেইবিলাক আপোনাৰ যোনটো আমি জংঘলত থকা আমি দেখা পাওঁ যে, জংঘলত যোনটো বৰফীয়া মানে বৰফ পৰা অঞ্চলবিলাকত দেখা পাওঁ, পাহাৰবিলাকৰ যোনটো আমি কয় ডাঙৰ কুকুৰ যোনটো। ইংৰাজীত ওৱল্ভ বুলি কয়। এই ওলফৰে মানে জাত হয় এইবিলাক কুকুৰটো ত' আমি আগতে বহুত বছৰ আগৰ আজিৰ নহয় এইটো চাগে দহ হাজাৰ বছৰ আগৰো হ'ব পাৰে। বা পাঁচ হাজাৰ বছৰ আগৰো হ'ব পাৰে ত' তেতিয়া পৰা মানে কুকুৰটো। প্ৰথম আমি পুহিছোঁ তাৰপিছতহে আমাৰ জংঘলৰ পৰা আমি এইবিলাক ছাগলী সেইবিলাক এইবিলাক মানে নতুন নতুন জাত ওলালে আৰু এইবিলাক আমি পুহা দেখা পাইছোঁ গৰু ছাগলী ম'হ।
উম।
সেইবিলাক আৰু। তাৰোপৰি আমি যদি পাহাৰীয়া অঞ্চলবিলাকত দেখা পাওঁ আমি পুহু ঘৰত পোহা বুলি ক'লে আমি। যেনেকৈ অৰুণাচল প্ৰদেশত দেখা পাওঁ মিথুন। মিথুন দেখা পাওঁ আৰু তাৰ উপৰিও যোনটো আমি অ' ইংৰাজীত য়াক বুলি কয়, পাহাৰীয়া বা বড়ো টিয়া অঞ্চলবিলাকত। সেইবিলাকো পোহাতটো দেখা পাওঁ আৰু পোহনীয়া জন্তুৰ ভিতৰত আমি।
হয়।
হয় ত' আপুনি ক'ক অলপ তেতিয়ালৈ আমি আহ, যিবিলাক আমি পোহনীয়া জন্তুবিলাক আমি ঘৰতে পোহা আমাৰ পৰম্পৰা এক মানে। পাৰম্পৰিকভাৱে আমি যোনবিলাক জন্তু পোহো ঘৰত ত' এইবিলাকক লৈ বা আমি কেনেকৈ কৈ আমি জীৱিকা চলাই যাব পাৰোঁ বা আমি অৰ্থনৈতিক ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ।
হয়, মোৰ মতে পোহনীয়া জীৱ জন্তু বোৰে বহু ক্ষেত্ৰত অৰ্থনৈতিক ভাৱে আমাক আগবঢ়াই লৈ যায়। আৰু বহুত ঘৰত সুবিধাও দি গৈছে আৰু কৰ্মৰ বহুতো স্থান মুকলি কৰি দিছে। যেনেধৰণে আমি ঘৰত কুকুৰা, মুৰ্গী, গাহৰি, তাৰ পিছত গৰু, ছাগলী, পাৰ ইত্যাদি আমি কপন কুহন পুহু।
হয়।
হয় এতিয়া ধৰক আপোনাৰ গৰুৰ পৰা আমি গাখীৰ পাওঁ। গাখীৰৰ ব্যৱসায় কৰো আমি, লগতে গৰুৰ যেতি য়া পোৱালি জন্ম হয় আমি সেইবোৰো বিক্ৰী কৰো, আৰু গাখীৰৰ পৰা আমি বহু ধৰণৰ বস্তু তৈয়াৰ কৰো, মিঠাই পনিৰ, দৈ ইত্যাদি আমি বিক্ৰী কৰি বহুত ধৰণৰ ঠিকভাবে সবল হব পাৰো। লগতে আমি মুৰ্গী হাঁহ এইবোৰ এইবোৰৰ পৰা সিহঁতৰ কণীবোৰ আমি বিক্ৰী কৰিব পাৰো। আৰু লগতে ঘৰৰ ঘৰতো ব্যৱহাৰ হয়। আৰু আনকি হাঁহ কু কুকুৰা আদিৰ যে তিয়া পো পোৱালি জগোৱা হয় তেয়াৰ পিছত আমি পোৱালিবোৰ বিক্ৰী কৰি বহু ধৰণৰ ধন উপাৰ্জন কৰিব পাৰো। আৰু লগতে ছাগলী তেঁও সেইবোৰৰ পৰাও গাখীৰ পায়, লগতে ছাগলী আমি আপুনি আজিকালি দেখিছে কিবা এখন ক কাজ কৰ্ম পাতাৰ ভাগত মাছ মাছে মাংহে খুওৱা যায়, ত'ত সেই ছাগলী আমি বিক্ৰী কৰি, বা ঘৰতে আমি সেৱা কৰি আমি বহু ধৰণৰ জীৱন নিৰ্বাহ কৰিব পাৰো। আৰু লগতে, আমি ঘৰত মাছ, মাছ ৰোপনো কৰে।
হয় হয়।
মীন পালন বুলি কয় আমি। আমি মীন পালন সেইটো, এক প্ৰকাৰৰ ক'ব গ'লে, মীন পালনৰ পৰা বহু বহু ধৰণৰ মানুহে আজিকালি, দিনক কৰ্ম সংস্থা বাছি লৈছে। মীন পালনৰ পৰা আমি, তাৰে মাছবোৰ যেতিয়া পোনা দি তাৰ পিছত ডাঙৰ কৰা হয়, তাৰ পিছত যেতিয়া ডাঙৰ কৰি বজাৰত বিক্ৰী কৰা হয়, সেইবোৰৰ পৰা বহু মানুহ লাভ বান হৈছে, লগতে আজিকালি আপোনাৰ দেখিছে, গাহৰি বহুত প্ৰচলিত হৈ গৈছে। গাহৰি ফাৰ্ম, ইত্যাদি বহুত ধৰণৰ বহু জাগাতে আজিকালি প্ৰচলিত হৈছে। যদি সঠিক ৰূপে গাহৰি পালন কৰা যায় তেতিয়া আমি গাহৰি, বহু প্ৰকাৰৰ লাভানিত হ'ব পাৰো। গাহৰি মাংস আমি, আজিকালি বহু জোগাত, সেয়া হয়। অসমৰ ক'ব গ'লে সকলো জাগাতে পোৱা যায়। আৰু গাহৰি মাংস টো আজিকালি বহু প্ৰিয় হৈ গৈছে। ত' গাহৰিৰ পৰাও আমি বহু বিভিন্ন ধৰণৰ, গাহৰি যেতিয়া পোৱালি জন্ম হয় তেতিয়া সেই পোৱালী বেছি, বা গাহৰি মাংস বেছি আমি বিভিন্ন ধৰণৰ ধনৰ, উপাৰ্জনৰ ৰাস্তা মুকলি কৰিল লওঁ তেনেদৰে আমাক বহুত ভাৱে, আৰ্থিকভাৱে পোহনীয়া জীৱ জন্তু বোৰে আমাক সহায় কৰে বুলি মই ভাবোঁ, আৰু লগতে পোহনীয়া জীৱ জন্তুৰ পৰা অকল আৰ্থিকভাৱে সেইটোও নহয়, আপুনি যেনেকে ক'লে কুকুৰ এতিয়া ধৰক আমাৰ কিবা এখন ছাগলী বা কিবা ফা ফাৰ্ম এখন আছে, তাতে বাহিৰা যেনেকে শিয়াল চিয়ালে আক্ৰমণ কৰি যাতে ছাগলী, গৰু এইবোৰ খাই মা, নমাৰে তাক লৈ আমি কুকুৰ পোহোঁ। পুহোঁ, আৰু কুকুৰৰ পৰা আমাৰ ঘৰখনৰ নিৰাপত্তা প্ৰদান কৰে। আনকি অথচ, চোৰ ডকাইত আদিৰ পৰাও কুকুৰে বহুত ধৰণৰ নিৰাপত্তা প্ৰদান কৰে। সেইকাৰণে, পোহনীয়া জীৱ জন্তুবোৰৰ মানুহৰ জীৱনত অত্যন্ত জৰুৰী বুলি মই ভাবো, যিবোৰ মানুহে এনেধৰণে ব্যৱসায় কৰে, বা খেতি বাতি আদি কৰে, তেওঁলোকৰো কুকুৰে সেইবোৰৰ গৰু, ছাগলীয়ে খেতি বাতি নষ্ট নকৰা কাৰণে, কুকুৰে যাতে এ, নিৰাপত্তা দিয়ে, লগতে আৰু, ঘৰৰ ওচৰ, ঘৰৰ কোনোবা মানুহ আহিলে আৰু আলহী যদি, ঘৰৰ মানুহজন দোকানৰ বা বজাৰৰ পৰা, মাছ মাংস কিনি আনিব পৰা ইমান ভাবে সাৰ্থক নহয়, পইচাৰে ইমান সাৰ্থক নহয়। তেওঁ ঘৰতে পোহাঁ, হাঁহ বা পাৰ আদি, বা কুকুৰা আদি এটা মাৰি মানুহজনক সঠিক ৰূপে, খাদ্য খুৱাব পাৰে আলহীক। সেইফালৰ পৰাও সহায় কৰে। আৰু লগতে মানুহ এজনৰ অ ', মানে বেষ্ট, বেষ্ট টো হৈ যায়, যোনজন মানুহৰ একো কাম নাথাকে তেওঁ যদি ঘৰত এনেকে কুকুৰা আনি, অলপ চলপ ভালদৰে ৰাখে তেতিয়া, তেওঁ নিজৰ এটা উপাৰ্জনও গঢ়ি তোলে, আৰু তেওঁ এটা জেগাত ব্যস্তও হৈ পৰে। তেতিয়া তেওঁৰ বেয়া চিন্তা, বেয়া মনোভাৱ আদি, নাহে। তেনেকে মই ভাবো আৰু, পোহনীয়া জীৱ জন্তু বোৰৰ পৰা এনেধৰণে, এটা মানে বহুত গুৰুত্বপূৰ্ণ এটা উপাৰ্জনৰ ৰাস্তা এটা, মুকলি হয় বুলি মই
হয় হয়, নিশ্চয়, নিশ্চয়।
পোহনীয়া জীৱ জন্তুৰ পৰা, মানুহে কিবা সহায় পায়।
হয়, নিশ্চয়। ত' আপুনিটো মানে আমাৰ, যোনবিলাক আমি পোহনীয়া জন্তুবিলাক আমি ঘৰত পোহাঁ পোহনীয়া যিবিলাক আমি ফাৰ্ম কৰি, কিবা এইবিলাক কৰি যেনেকৈ আমি টকা পইচা বা, আমি অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰো, ত'
হয়।
তাৰোপৰিও আমি যদি, যেনেকৈ আমাৰ ব্ৰইলাৰ মুৰ্গী, আজিকালিটো দেখা পাইছে অ', ব্ৰইলাৰ যদি ফাৰ্ম কৰোঁ আমি, ত' সেনেকেও আমি টকা পইচা, বা আমি অৰ্থনৈতিক এই‌ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰোঁ।
আৰু আজিকালি দেখা পায়, আমাৰ যোনটো বজাৰত আমাৰ যোনটো ঘৰত পোহাঁ আমাৰ যোনটো, লোকেল মুৰ্গী, বা কুকুৰা ইয়াৰ মানে পৰিমাণটো অলপ মানে কম হৈ গৈছে নিচিনা লাগে, কাৰণ বজাৰত মানে, বহুত বেছি পৰিমাণৰ আমাৰ ব্ৰইলাৰ মুৰ্গী আমি দেখা পাওঁ, আৰু ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্মটো বহুত বেছি হৈছে, মানে বেছি হৈছে আমাৰ অসমত। বা তাৰোপৰিও মানে, ব্ৰইলাৰ মুৰ্গী খোৱাটো মানে বেছি হৈছে আৰু। ভক্ষণ কৰাটো, বহুত বেছি পৰিমাণে ভক্ষণ কৰে আজিকালি, ত' আমি দেখা পাওঁ যে আমাৰ বাহিৰৰ ৰাজ্যবিলাকৰ পৰাও আমাৰ ইয়াত আমদানি কৰা হয়, ত' সেনেকা আৰু।
হয়।
হয়, এনেকুৱা বহুত মানে তাৰোপৰি আৰু যেনেকৈ আমাৰ, অ' আপুনিটো গাহৰি কথা ক'লেই বাৰু, ত' মই এতিয়া কওঁ আপোনাৰ, যোনটো আমাৰ আহ, আমাৰ ছাগলী, ছাগলীটো আমি বিভিন্ন অ', আমি এনেকাই ফাৰ্ম কৰিব পাৰোঁ ছাগলীৰো, ত' যেনে ছাগলীটো মানে বিভিন্ন জাতৰ আছে, আৰু আমি যোনটো আমাৰ লোকেল, যোনটো অসমৰ জাত, ত' সেই জাতটো মানে অলপ সৰু সৰু হয়, তাৰোপৰি মানে যদি আমি বেলেগ বেলেগ মানে জাতৰ আমি পোহোঁ, তেতিয়া মানে বেছি অৰ্থনীতিৰ ক্ষেত্ৰত আমি বেছি স্বাৱলম্বী হোৱাাটো আমি দেখা পাওঁ, যেনেকৈ আপোনাৰ হয়, অলপ ডাঙৰ ডাঙৰ আছে, ব যোনটো আমি এটা আছে নেকি? কিবা মানে বাহিৰৰ আৰু, গুজৰাটৰ না বিহাৰৰ এনেকা এটা জাত আছে ত', সেইটো মানে বহুত জল্দি ডাঙৰ হয়, এই ছাগলীটো। ত' সেই নিচিনাই, বহুত আছে আৰু তাৰোপৰিও আমি যেনেকৈ আমি দৈনিক উপাৰ্জন কৰিবৰ কাৰণে আমি যেনেকৈ আমি গাখীৰৰ যোনটো আমি এনেকুৱা, ডেইলি ফাৰ্ম এনেকুৱা কৰিব পাৰোঁ। গাখীৰ যেনেকৈ আমাৰ গাই গৰু, ডাঙৰ ডাঙৰ গাই গৰু, বা জাৰ্চি গাই বা আমাৰ বেলেগ মানে গীৰ গাই, বা আপোনাৰ গুজৰাটৰ যোনবিলাক আমাৰ জাত আছে। ত' এইবিলাক গাই গৰুবিলাক পুহিলে আমি দৈনন্দিন মানে আমি লাভ লাভালাভ হ'ব পাৰো অৰ্থনৈতিক ক্ষেত্ৰত। যেনেকৈ এটা আপুনি যদি দহটা গাই গৰুক পুহিলে, ত' তেতিয়া মানে দহ তাৰ ভিতৰত আপোনাৰটো মানে অ' পাঁচ ছয়টা মানটো আপোনাৰ গাখীৰ দিয়া থাক থাকিব মানে দি দৈনন্দিন দৈনন্দিনয় তাৰপিছত যদি আকৌ সেই গাখীৰ দিয়া বন্ধ কৰি দিয়ে পাঁচ ছয় তাটো, তেতিয়া আকৌ এই থাকি যোৱা চাৰিটাতো আকৌ গাখীৰ দিয়া আৰম্ভ কৰিব। ত' এনেক মানে আপুনি হয় মানে বছৰত মানে এদিনো মানে অ' বন্ধ নোহোৱাকৈ অ', থমকি নোযোৱাকৈ আপুনি মানে আহ মানে টকা পইচা এনেকা লাভালাভ কৰিব পাৰি গাখীৰ বিক্ৰী কৰি। ত' সেই নিচিনাই মানে মানে জীৱিকাটো চলাই যাব পাৰি আৰু এতিয়া। অ', আমাৰ পোহনীয়া জন্তুবিলাক আমি পুহি। ত' আপোনাৰ ঠিক আছে, আমাৰ সময়টো হৈ গৈছে।
হয়, হয়, দিয়ক ধন্যবাদ! আপোনাৰ লগত কথা পাতি ভাল লাগিল হয়।
হয়, হয়, আপোনালৈও।